শুনিছা নে?
এই শুনি আছো শুনিছো
বৰষুন কমিছে নাই? দিয়ে আছে।
উম ঠিকে আছে বাৰু
অ ডাঙৰ কে দিছে নি?
ডাঙৰকে দিছে ডাঙৰকে পুৰা ডাঙৰকে দিছে পানী হ'ব মানে এইবাৰ।
হ'বই নেকিবাৰ
উম হব হ
তাকে
মানে অ বৰষুণটো মানে আজি নেৰা সহজে
তাৰ পিছত
এতিয়া কি কৰি আছ?
মই এনেই ফুৰি আছো তই
এ শুই আছো এতিয়া লাইন চাইনো নাই।
বিদ্যুত নাই নি?
অ বিদ্যুত নাই।
আহিব নে নাই একেবাৰে গল
আহিব যেন আমাৰ এইফালে খহ যে নাহে নহয়।
আহিব যে অনুভৱ হৈছে নেকি তেওঁ অকমান।
অনুভৱতটো তেনেকা হোৱা নাই বাও এতিয়া যেনেকুৱা গতিত বৰষুণ
ন হয় ন হ কাইলৈ। অ এই পঁইতাচৰা এইবোৰ মাৰিলেও ন মই অমৰ।
উম।
নেহ।
পইতাচোৰা উলাইছে নেকি।
সেই ঢেই পইতাচোৰা মোৰ ইয়াত। ঢেই নহয়। দুটা তিনিটামান আছে সিহঁতৰ পৰিয়ালটোৱে আছে সিহঁতোকে ঘূৰি ফুৰিছোঁ ততে।
সট আকৌ ভাত খোৱা জাৰাত মাই ল আহিব আকৌ ৰাতি থৈ দিয়া।
অ পঁইতাচোৰা খোৱা বেয়া আকৌ খোৱাতটো।
উম।
মই চাই বল কেনে চেয়াহিতকি আছে নাই। এ ভালকে থও বাও সদায়।
উম ভালকে চাই মেলি থবি আৰু ভালক।
অ ভালকে আছে বেয়াকে নাই বুট কেইটামানে আছে খাও। মোট কেইান থৈ দিছিলো। ভাত পানী খালি নে।
ভাত পানী খালো খালো।
কিহে খালি।
ভাৰ আজি মাছ ত তৰকাৰী বনালে। সেৰি এটো এটো। উম। আমাৰ এইটো কি বুলি যে কয় যে জাতিলাও যে। জাতি লাও।
অ যা।
জাতিলাও জাতিলাও বিলাহি দি বনালে তেনেকে। অ তকাৰী বনালে তেনেকে খালো। আৰু মাছৰ দিম আনিছিলে মাছৰ ডডম পিয়াজ জলকীয়া তেনেকে দি বনালে। পুখুৰীতাইগত।
দাদা উপৰি নিচি নাই।
উম উম। এতিয়া উম ত' এতিয়া কি হেদি খালি?
আজি গাহৰিৰ মাংস।
গাহৰি।
উম।
ঠিকে আছে মইও বহুতদিন খোৱা নাই আও গাহৰি।
সেই এক তাৰিখ সে যাম নহয় সেইদিনা খাম।
উম, ঠিক আছে এতিয়া খাব লাগিব আমি।
সেইদিনা ৰাতি খামেই সেইদিনা ক'তো জেগা নাপালোঁ
অহ আমাই সেইকনতে- সেইকনতে খাম আও। উম -উম।
ৰাতিকে খামেই সেদনা- সেদনা সেইদিনা আমাৰ ঘতে থাকি দিবি।
অহ, হ'ব- হ'ব।
আৰু মই ঘৰ মানুহক ওলাই আহিবলৈ নকওঁ আৰু তোকেও ওলাই আহিবলে ক'ম বস্তুখিনি ল'বলে।
অহ, হ'ব -হ'ব এক তাৰিখে ন'?
অহ, সেইদিনা।
উম, তই মোক কৈ দিবি তই সোনকালে কৈ দিবি তই মই তেতিয়া আমাৰ গাড়ীখন ঠিক কৰি থব পাৰো।
এই গাড়ীখন তোক সেইদিনা গৈও ঠিক কৰিব পাৰিবি দেখুন মই যদি তোক এইফালে দচটামান বজাত ফোন কৰো মই ডাঙৰ বজাতে গৈ পামগৈ তাত ৰখি থকা কবাই চিনাকি ওলাবই দেখোন।
নহয় সেইটো কথাই কৈছো মইতো সেইদিনাই সোনকালে কবি বুলি কৈছো। এতিয়া আকৌ গলে বোলে ভাড়া - চাড়া মাৰি যাবও পাৰে ন' মানুহ চানুহ নাথাকিবও পাৰে। সেইটো টাইমত আহি পাই যাবহি তেতিয়া।
কৈ থম - কৈ থম কিমান ল'ব বাৰু সেইটো কবা আমাৰ ঘৰলৈকে।
অহ, বেছি নলয় দেৰশ মান লব।
সই নী?
উম, এশ দেৰশ ল'ব আৰু কিমান ল'ব।
সেইডোখৰ দিব পাৰিবা সিমানটো দিব দিয়াত আপত্তি নাই ভালে হ'ব।
উম।
তাকে ঘৰত নমাই থৈ আহিব। মই তুলতে গুত যাম তইতো বাহনখন আনিবি।
অহ, বাহখন নিব লাগিব। তাৰপৰা ৰব
তাৰছত বাহিৰে -বাহিৰে মই কাপোৰ -চাপোৰ সলাই অকমান দেৰি ৰখি পেলাই মই কিবা এটা খাই পেলাই দুইটাই গাহৰি আনিবলৈ যাম আওঁ।
ওলাই দিম অ', এইফালে এই যতেই পা মানে
পাহাৰ ফালে যাম আৰু আমাৰ আকৌফালৰ পৰা যায় যে
অহ, পাহাৰ ফালে পাই যাম অহ পাহাৰ ফালে ৰাতি হলেও পাওঁ।
অহ, পাহাৰ ফালে ৰাতি হলেও পাই যাম গাহৰিটোও ভাল পায় সেইফালে অকমান। আৰু এইফালে এই দল -দলং খনৰ ওচৰতো ভাল গাহৰি পায় গম গমাইছে এই এতিয়া নতুনকে খোলা খন নহয় আগৰখন আমাৰ সদায় আনোংগে ন',
অহ, সেইখনতো পাই বাৰ অহ সেইখনত বাৰু সদায় কাটে ন'সেইখনত উম ভাল- ভাল পায়। আৰু সিতি আগৰ বস্তু হেৰি নকৰে
হেতু কি বেলেগক কেনেকুৱা দিয়ে নাজানে আমাক কিন্তু ভাল দিয়ে দেই এইটো সঁচা কথা আকৌ।
নাই নাই চব -চবকে ঠিকেই দিয়ে ভাল দিয়ে ব্যৱহাৰ প্ৰতি ভাল।
নাই ভাল মানুহকেইটা এটা নাম কি জানানেই এই অকমান যে এটা এটা খুব যে কোলাাকে যে আছে যে শকতকে দেখিছেনেই
অ দেখিছো অ
অ তাৰ নামটো মামৰ
মামৰ
আমাৰ দেউতাৰ মামৰ বুলি মাতে তাক
অহ
এনে আচল নামটো বেলেগ বাৰু এনেই সেইবুলি তাক চবে মাতে তটাই যিমানে চিনি পায়।
অ
তাৰ চিনাকি মানুহখিনি
অহ
কি বোলি মাতে তাক সেইবুলি সম্বোধনটো কৰে মানুহজনক ভাল লাগেই। অ সেইটো মই কাইলৈ বিচাৰি যাবহে লাগিব সেইটো।
আজি আজি নগলি মানে।
আজি গৈছিলো আজি গধলা সমত গলো তাৰপিছত মানুহকেইটা নাছিলে অকণমানে সিহঁত লৰাটো আছিলে ল'ৰাটা। কলে মই বিচাৰি দিব নোৱাৰিম সেই তুমি কাইলৈ আহিবা। অলপ হ'ব আৰু তেতিয়াহ'লে। সেইটো বিছাৰি নোৱা। গ'ল আৰু তাৰপিছত। কাইলে তাকে ৰাতিপুৱাই যিমান পাৰওঁ সোনকালে যাব লাগিব নহবা মানে পিছবেলালৈ গলে। তোৰ হেৰিয়ে য তই গৈছ চাগে এখন দোকানলৈ।
কোনখন বা।
এই আমি যে বজাৰ কৰো যে যিখন যে অকমান যে ভাল টাইপৰ দোকানখন যে।
আহ গম পাইছো আহ আমি যে কিবা হেৰি য নাছিলো।
এই কাগজ যে আনো যে।
গম পাইছো গম পাইছোঁ।
সেই দোকানখন।
উম। এই তিনিআলিতটো সেইখনত তাত।
অ সেইটো সদায় আছে যে সেইখন কিন্তু সেই এইটো কি বুলি কয়।
দোকান খনৰ কিন্তু বিকি মানে তো এদিনত কিন্তু কিমান মান যায় বাৰু এনে কওঁ বাও। আনদাজত।
দেখি সেইখনত যাবতো সখননৰ এইখনততো দোকান নাই এখনত যাব লগা। ডেইলি দুই পাঁচ হাজাৰ মান যাব।
উ মই এদিন সুধিছো এদিনত বোলে বিশ হোজাৰ টকা বেচ।
এখনত বিশ হাজাৰ টকা বেচিবলগীয়া বস্তু আছে নেকি।
তই তেতিয়াহ'লে সেইখন যায় ন মই যিখনৰ কথা কৈ আছো। চব বস্তু আছে সখনত তই যি এ এ মানে। নোপোৱা বস্তু একো নাই চব আছে।
এই হেৰি এটাও পায় বাৰু এইটো এনেকুৱা যে। উম তই খুৱাইছিলি বাও এনেকে বৰ ঠাণ্ডা বস্তু এটা যে পাইপত যে।
অহ এই যে পলথিন যে থাকে যে। সেই সেই সেই দোকানখনে আও।
অহ।
আজিকালি এইবিলাক এই ঠাণ্ডা বতাহ যে দি থাকে। সেইটো যে এ মানে এনেকে বতাহটো ধৰিব নোৱাৰি আৰু এনেকে যে চেচা বতাহটো যে দি থাকে যে।
দি থাকে অ।
সেইটো লগালে আজিকালি।
অ।
সেইবিলাকো সুবিধা ৰাখিছে। এইবিলাক এ নহয় আগৰ পাই মই অ অহা পাই সিহঁতৰ বহুত চব বস্তু পায় কিন্তু দেই। বহুত বস্তু পায় মানে নোপোৱা বস্তু একো নাই বুলি ক'ব পাৰি চব পায়।
অহ।
তই গ'লে খালিহতে ঘূৰি আহিব নালাগে সিহঁতৰ তাত পাবিয়েই মানে বস্তু তেনেকুৱা।
চব বস্তু পায়।
সেইকাৰণে আমি যাওঁ আৰু মোকতো বাকীও দিয়ে বহুত বাকী দিয়ে এ। আমাৰ এইফালে এখন। এই যে ভগৱানেও মানে সিমান বাকী দিলে চিঞৰি বাখৰি থাকে এই ইহঁতে যিমান বাকি। চিঞৰি বাখই নাথাকে বাহিৰ ল'ৰা এটাক অ। ভগৱানৰ কামেই সেইটো যে ভগৱানৰ ধান্দাই। বিলাক আক নিদিম বুলি বৰ বেছি। কেউ মেও কৈ থাকিব দহ টকা এটা দিব থাকিলেও বৰ বেছি কথা কৈ থাকে
এ বেছিকে হেৰি কৰি থাকিব নালাগে
নাই যিদিনা পা সিহঁতৰ দোকান বাদ দি দিম সেইদিনাখন পাই গম পাব আৰু
উম বেছিকে মানে আমি গৈ থাকো যে
অ সেই টোয়ে
এই কাৰণে আকৌ হেঁতি ভাবিছা আমি বেলেগত যাব নোৱাৰিমে
হেই
গ'লে গ'লে মই যিখন দোকানলৈ যাওঁ সেইখন দোকানৰ দোকানীয়ে ভগৱান দেখা দিয়ে দেখে
অ আৰু আমি যেতিয়া পইচা থাকে আমাৰ আমি বস্তু নিকিনো আৰু কম কমকে নাখাওৱেই
সটো মইতো এদিনত দহটামান চহি মাৰো ন
আহ তাকে
সেই তেনেকুৱা কথা আও
উম
সেইকাৰণে এ এই সিহঁতি মই সিহঁতৰ সেতু বাদে দি দিম চাগে মই ভাবি আছো
অ এইবিলাক হেৰি কৰি থাকিব নালাগে বেছি উম এনেকুৱা হেৰি কৰি থকাটো ভাল নহয়
দহ টকা এটা বিশ টকা কাৰণে যিখন কেও মেও কৰি থাকে আমি দহ টকা বিশ টকা মানে
মাথায়ে নামাৰো অ যেতিয়া থাকে সেইবিলাক মাথায়ে নামাৰো
নাইবা ত্ৰিশ চল্লিশ টকা আমি মাথা মাৰা মানুহ নহয়
উম
সেই দহ টকা এতাৰ কাৰণে যিমান হুলস্থুল কৰি থাকে সেই তিনিশ চাৰিশও মাথা নেমাৰো
নেমাৰো এইবিলাক পইচা আজি আছে কাইলৈ নাই
হেতি আকৌ দহ টকা এটাৰ কাৰণে যিমানখিনি হুলস্থুল কৰি থাকিব
উম
খঙে উঠে
তাকেটো
এই সিহঁতৰ তাত মই গ'লে যিমান খাওঁ বেলেগ এনেই সিমান খোৱাৰ কাষ্টমাৰ নায়েই সিহঁতৰ
নাই নাই নাই তেনেকুৱা নাই এতিয়া আমাৰ পৰাই তই
অ মই আহিলে মই আহিলে এনে ন এনেনো সিহঁতৰ সেই মাংস বাদেনো বেলেগ সেইকেইটা ক'ত দেখিছ ইমান নাথাকেই
নাই একোৱেই নাইচোন আৰু চব্জি যেইটা আছে সেইকেইটাও লেৰালা
অ এৰা এৰা অৱস্থাই বেয়া
অৱস্থা বা সেইবিলাক আৰু সোধাই নিব
সংকটজনক সেইকেইটা সেই এ ইহঁতৰ সেইখন চব্জিৰ দোকান নহয় নহয় চব্জিৰ দোকান এয়া ইমান চচ শুভম চব দোকান চলাপাইবি চব্জিৰ দোকান চলাবলে দিগদাৰ আছে আৰু সম নাই
অ দিগদা আছে সেইবিলাক
বেয়া হৈ যাবলৈ হলে গোটেই সোপা
চব গল চব গল অ
চব পেলাই ল'লোক
উম সেইয়াই
এই বহুত মানে হেৰি আছে তই বস্তু ভালকে ৰাখিব লাগিব যদি ভালকে ৰাখিব নোৱাৰ তেতিয়াহলে লগত পইছক পাতি।
উম এ এইবিলাক দে। কি ক ত মেমু চেমু বিলাক কেনেকে হেৰি হৈ যায়গে শুকাই যায়গে।
লপত কোনোবা এতাই আৰম্ভ কৰা নাছিলে জানো বন্ধ কৰি দিলে যে। তইদিনা কৰিছিলি নেকি।
কোনোবা এটা আৰম্ভ কৰিছিলে বুলি কৈছিলি ধল অ সেইফালে আমাৰ সেইফালে যে।
সেই অ মোমাইক সে অ দোকানখনে।
অ তাকে বন্ধ কৰি অ হেৰি তাকে এ কি বুলি কয় চব বন হব।
আমাৰ অসমীয়া স্বৰবৰ্ণ যে ব সি সেইকাৰণে আছিলে সি সেইকাৰণে আছিলে জানো।
তাপা।